হেল্ল'।
অ', অ'শুনা পাইছো দিয়ক আপুনি পাইছেনে?
হা নমস্কাৰ। অ', মই শুনা পাইছো অ', ভাল তোমাৰ ভন্তি।
উম, উম ভাল দিয়ক।
অ'। খোৱা বোৱা হ'ল নে?
খোৱা বোৱা অ', ৰাতিপুৱা চাহ খাইছিলো মা মায়ে চাহ দিছিলে চাহ বিস্কুট এনেকে খালো। অলপ আগতে আৰু ভাতো খালো।
মই খালো অলপ আগত ভাত।
উম, তাৰপিছত তাৰপিছত আৰু গ-গৰমৰ দিনত মানে এনেকুৱা দালি বটাাহ পানী ভাত। আলু পি
অ', অ' সেইবিলাক বেছি ভাল লাগে আৰু এইবিলাক স্বাস্থ্যকৰৰো হয়।
অ', সেনেকুৱা মানে পেটটোও ঠাণ্ডা পৰে ন?
অ', মাছ, মাংস খাও কিন্তু মানে সেইবিলাকে বেছি ভাল লাগে। কিবা পিটিকা মেলি হয়নে।
উম, উম কিতি কা ত আ চ উম উম, উম আৰু
কেতিয়াবা গৰম ভাত, কেতিয়াবা ঠাণ্ডা ভাত অ অ', মাছ।
উম, উম মাছৰ মাছ পোৰা। কে চাটনি অ', অ'। উম আৰু সেই নৰসিংহ ভেদাইলতা এইবোৰৰ চ
নৰসিংহ, ভেদাইলতা, পুদিনা হয় নে।
উম, পুদিঙটো মই ইমান ভাল নাপাওঁ কিন্তু নৰসিংহ ভেদাইলতা টো বেছিকে ভাল লাগে।
কেতিয়াবা পুদিনা মই নিজে নাখাওৱে কেতিয়াবা। তেল চোতেলত দিলেহে খাওঁ।
অ', অ' কেতিয়াবা এনে চলি যায় আৰু। কিন্তু নৰসিংহ ভেদাইলতা মানি মেলি এইবোৰতটো বেছিকে ভাল লাগে নহলে।
বেছি ভাল লাগে ম মানিমুনিতো ইমান খোৱা নহয় বাৰু।
অ'।
কমেই খোৱা যায় পোৱাও নাযায় নহয় ফটক খিনি গুৱাহাটীত।
উম, উম আমাৰ ঘৰতে ৰ ৰোৱাা আছে। গাঁৱৰ পৰা আনি ৰুইছিলে। আৰু ডাল ডালি চি উম দালি চালি এনেকুৱা বইল দালিয় বেছিকে ভাল লাগে।
মোৰ একদমে মোৰ এইটো হৈছে চবতকে ভাল লগা। মই সচা কথা কব গলে, মানে এই যে, আহ। মই মানে, এই চম্ভাৰ দিয়া তেল দিয়া সেইটো বেছি ভালে নাপাওঁ।
উম উম, বইল দাৰিটোো ভাল লাগে আৰু তাতে কি বুলি কয়, মান ধুনিয়াৰ পাত দিব লাগে।
অ'। টো বাৰু দিয়া নহয় কিন্তু বইল দালিটো খুব খাওঁ, আৰু কিছুমান মানুহ থাকে যে দালি বনালেই যে, তেল মাৰিব লাগিব সেইটো কিছুমানে ভাবেই কিন্তু মই ইমান নাভাবো।
অ' অ' চবৰে চব উম চবে, মানে অ' খোৱাবলাক বেলেগ ন কিছুমানে এনেকুৱা তেল মাৰি ভাল ত কিছুমানে আমি যেনেকে বইল ভাল পাওঁ, উম উম। কিছু মানে আক কেতিয়াবা আক মানে এনেকুৱা বিলাহী এইবোৰৰ লগত তেল মাৰিলেও ভাল লাগে, কেতিয়াবা
এই শুকান জলকীয়া বেংগলী মানুহ বিলাকৰ ঘৰত কেতিয়াবা খাব গলে মেলিলে তেওঁলোকে বনাই যে, কেতিয়াবা ভাল লাগে আৰু, সদায় নহয়। তেওঁলোকে দালিতো ইমান দাঠো নবনায়, পনীয়াও নবনায়।
মই কিন্তু পনীয়া দালিটো নিজে বনালে ভাল নাপাওঁ, উম।
অ'।
মই বেছি পনিয়াকে ভাল নাপাওঁ বোলো দালি, উম।
উম।
কিন্তু বেলেগৰ ঘৰত ভাল লাগে, হা বেলেগৰ ঘৰত পনীয়া দালি হ'লেও এ নেমু টেঙা চেপি খাই ভাল লাগে।
অ'।
হা হা, চবৰে বেলেগ বেলেগ হয়নে?
উম উম, চবৰেই খোৱা, পচন্দ
উম, হয় হয়, কিছুমান বহুত মানে মচলা জাতীয় তেল জাতীয় খাই আকৌ, মই ইমান ভাল নাপাওঁ। হোটেলত খালেও বেছিকে তেলত ওপঙি থাকিলে মেলিলে মই ভাল নাপাওঁ।
উম।
আৰু এইযে তোমাৰ, আ গ্ৰেভি জোল বিলাকত ইমান তেল দিয়ে। মানে গ্ৰেভি আৰু জোল বিলাকত ইমান তেল দিয়ে, অলপমান ভাতত সানিলে গোটেই ভাতটো তেলীয়া হৈ যায়, সেই সেইটো মই ভাল নাপাওঁ।
উম উম, বিহাৰী আৰু বেংগলী মানুহবোৰে দিয়ে ন সিহঁতৰ। তেল মচলা বেছিকে, উম।
হয়। ন কেতিয়াবা কেতিয়াবা ভাল লাগে, গ্ৰেভি, মই মাজতে কেইদিনমানৰ আগত বিহাৰ গৈছিলো।
অ'।
বিহাৰত, উম কিবা দাদনালা দাদন হান্দিৱালা বুলি এখন দোকান আছে।
অ'।
হা, মানে বিহাৰ পাটনাৰ পৰা অলপ
কি এটা ষ্টেশচন আছে হা, পাটনালৈ সোমাই যোৱা এটা জংচন আছে। উম, সেই জংচনটো পোৱাৰ আগতে আছে আৰু।
অ'
মানে মদকাত বনাই এনেকে মাটিৰ বাচনত সেই যে আমাৰ টেকেল বিলাক থাকে যে, টেকেলি কলহ হা মাংস বনাই তাতে এইটো জুখি পিনি বিকে, বনোৱাৰ পিছতো
অ', অ'
তাৰ লগত তুমি এ মানে ভাত আৰু ৰুটি যিমান খোৱা ফ্ৰী, কিন্তু মাংসটো জুখি পিনি বিকে আৰু তাৰ লগত মুখতো অকল জোখে আৰু তাৰ লগত গ্ৰেভিটো আনলিমিটেড
আচ্ছা আচ্ছা
কিন্তু মাংসতটো বহুত ধুনীয়া বনাই
আমাৰ ইয়াৰ লেখীয়া নহয় আৰু তেষ্টি হয় হা। মানে বনোৱা, বনোৱা পদ্ধতিটোৱেই বেলেগ সিহঁতৰ
অ', অ, সিহঁতৰ বনোৱা পদ্ধতি বেলেগ ন।
সিহঁতে মাংস বনালে আলু অলপ দি দিয়ে ডাঙৰকে কাটি হয়নে? সেইটো নহয় মানে তেওঁলোকৰটো অলপ বেলেগ তেওঁলোকে অকল পিয়াজ আৰু মাংস দিয়ে বনাই মাংস খন
অ', আমাৰ ইয়াতেতো বনালে আলুটো মেণ্ডতাৰী
আলুটো মেণ্ডতৰী হয়।
উম
এনেকুৱা কথা আৰু চবৰে বেলেগ বেলেগ।
আৰু এটা কথা মই বহুত ঠাই ঘূৰিছোঁ ভন্টি, মই বহু ঠাই ঘূৰিছো, হা কিন্তু খোৱা বোৱাৰ ক্ষেত্ৰত আহ বিহাৰ, ৱেষ্ট বেংগল আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চল সেইখিনি ঠাই খাদ্য সম্ভাৰ খিনিহে জুতি লগা। ভাল লগা ৰুচিপূৰ্ণ আৰু বাকী বেলেগ ৰাজস্থান কোৱা, গুজৰাট কোৱা বা হাৰিয়ানা, হায়দৰাবাদ, হাৰিয়ানা, পাঞ্জাব সেইবিলাকত বেছিকে আচাৰ জাতীয় বস্তু বিলাক খায়। মাছ মাংস খুব কম খায়, হা আৰু মই অ', গুজৰাটত গৈছিলো মাজতে গুজৰাটত ত হালোৱা সেইবিলাক বেছি খায়। আৰু ৰাস্তাৰ কাষৰ ডাঙৰ ডাঙৰ ধাবাবলাক হা ডাঙৰ ডাঙৰ ধাবাবিলাক দেখি কি লাগে ইয়াতে সোমাম ভাল কিবা খাব পাম নেকি? একে খিনি চব্জিত মানে মাছ মাংস একো নাথাকে। তেওঁলোকৰ ধাবা ডাঙৰ ডাঙৰ বিলাকতো একে খিনিয়ে দিয়ে তাতে চবজি ভাতত চেনি দিয়ে চব্জিটো চেনি দিয়ে হালোৱাটো মেডেটৰী
অ', আৰু সিহঁতে বাটাৰ দিয়ে ন দেৰিকেই
অ', বাটাৰ দিয়ে হয় হয় হয়
উম
তেনেকুৱা ধৰণৰ আৰু
এ বেংগুলী বিলাক আকৌ খোৱাৰ মানে যেনেকে বনাই সিহঁতে ভাল লাগে।
না আমাৰো ভাল লাগে কেতিয়াবা ইিহঁতৰ যেনেকে ভাপত দিয়া ইলিচ। আমাৰো ভাল লাগে তেওঁ বেংগলী মানুহ বিলাকৰ ভাপত দিয়া ইলিচ মাছ খাইছে?
ভাপত দিয়া ইলিচ মাছটো খাই পোৱা নাই এনে এবাৰ খাইছো। ভাপত দিয়ে এনেকে বনাই চিলে। কল পাতত মেলিয়াই দিছিলে। ভাল লাগিছিল, উম তাতে বিলাহী তাৰ পিছত পিয়াজ, জ্বলা।
উম।
উম, কওকচোন।
মানে তেওঁলোকে মচলাৰ যিটো পৰিমান আৰু কোনটো চ মানে কোনটো আঞ্জাত কোনটো চব্জিত কি মছলা দিব লাগে সেইখিনি সত সঠিক ভাৱে দিয়াৰ আৰু জানে, আমাৰ ইয়াতে মচলা বুলি কলে পাঁচফোৰণটো। পাঁচফোৰণ চবতে দিব খোজে হয়নে
অ', অ'।
পাঁচফোৰণটো মোৰ ভাল নালাগে তিতা তিতা লাগে কিবা। উম, উম।
জিৰা ক'ত দিব লাগে ৰান্ধনী মছলাক ক'ত দিব লাগে আজ আইন ক'ত দিব লাগে এনেকে মচলা বিলাক।
উম, জানে সিহঁতে উম, উম।
অ', আমি ইমান নাজানো বাৰু।
অ', আৰু বেং বেংগুলী বোৰৰ যিটো আমৰ যি মিঠা। আচাৰ টোযে বনাই।
অ', হা, হা আম পান।
উ গুড উ উম আম পান্না কি নহও এ গুুৰ দি গুুৰ দি পিনে বনাই যে। ভাল লাগে সেইটো।
বনাই।
বগৰী হৈছে উম, উম।
মানে শুকান বগৰীতটোও বনাই তেওঁলোকে তেনেকে গুৰ দি জালা মিঠাই। মিঠা টেঙা চব মিক্স কৰি দিয়ে।
অ', অ'সেইটো আমাৰ ঘৰতো বনাই কেতিয়াবা।
আমাৰো হা বগৰীত। বনাই সিহঁতে আম আৰু তেনেকে আৰু চবতকে আচাৰ বেছি বনাই।
উম।
আচাৰতটো চবতকে বেছি বনাই এটা ঠাই। সেইটো হ'ল হাৰিয়ানা পাঞ্জাৱ তুমি মূলা আচাৰ পাবা। তুমি কি বুলি? কি বুলি কয় মানে ৰঙালাও আচাৰ পাবা। আহ গাজৰৰ আচাৰ পাবা। পটলৰ আচাৰ পাবা এনেকুৱা আচাৰ নাই। ফুলকবিৰ আচাৰ বন্ধাকবিৰ আচাৰ নে এনেকুৱা এটা বস্তু নাই যি আচাৰ নব নাই নে।
অ', অ' আমাৰো ঘৰত বনাইছিলে আমাৰ আমাৰো আছে এতিয়া বনোৱা ঔ টেঙাৰ আচাৰ আছে।
ঔটেঙা টো আমাৰ ইয়াতে বনাই বহুত ভাল লাগে। বহুত ভাল লাগে কিন্তু বেয়া হৈ যায় এক ভালকে নাৰাখিলে।
উম, উম।
ঔ টেঙাটো বেয়া হোৱাৰ ঔ টেঙা আৰু বিলাহী বেয়া হোৱাৰ চান্স মানে বহুত থাকে।
উম, অ' দাদা, অ' ৰাখিছোঁ হা এতিয়া।
অ', অ', অ', অ'।